হেল্ল'
শুনিছা?
অ কি খবৰ?
আছো আছো, তোমাৰ?
ভাল ভাল মোৰো ভাল, পিছে কি কয় এতিয়া ক'ত আছা ঘৰত নে?
অ ঘৰতে আছো এতিয়া।
আচ্ছা আচ্ছা অঁ ঠিকে আছে দিয়া, আজি পিছে বৰষুণো দিলে বহুত।
অ তাকেই, গৰমো পৰিছে ভালে হ'ল বৰষুণো দিছে। এতিয়া বহুত গৰমো পৰিছে, উম তাকেটো আৰু ইমান গৰম হৈ আছে। ছিলে নহয় এই কেইদিন বৰষুণ মানে দৰকাৰ আছিলে আৰু। ধূলি-চুলিও বহুত বাঢ়ি গৈছেতো সেইকাৰণে। বাকী এনেইটোতো বাচ্ছাবোৰৰ চামাৰ ভেকেচনেই চলিব দিয়াচোন স্কুলবোৰত।
তাকেতো ছামাৰ ভেকেশচন চলিছে ষ্টাৰ্ট হৈছে ক'ব গ'লে। কিছুমানৰটো অ অ কিছুমানৰটো ষ্টাৰ্ট হৈছে। ক'ব গ'লে জুলাই পৰিলে আৰু লাহেকে আগতে জুলাই পৰাৰ ৰখি খি থাকো আৰু স্কুল
অ চামাৰ ভীকেশচন আজি আগতে কিমান মানে এটা ফূৰ্তি থাকে ন মনত যে চামাৰ ভেকেশ্যন হৈ গ'ল চামাৰ ভেকেশ্যন হৈ গ'ল।
গৰমৰ বন্ধ পাব লাগে এটা এক্সাইটমেণ্ট থাকে আৰু যে বন্ধ অ তাৰ পিছত স্কুল এই গৰমৰ বন্ধত ক'ব গ'লে আগতে যেতিয়া মানে ঘৰত থাকিছিলো ঘৰত থাকিলেও ক'ব গ'লে মোৰ কিবা প্ৰে কিবা প্ৰেক্টিছ থাকে, কিবা থাকে কিবে উইকত থাকো আৰু চাৰিদিনমান তিনিদিনমান ঘৰত। তেতিয়া এনেই ক'ব গ'লে গধূলি ওলাই যাওঁ লগৰবিলাকৰ লগত কিবা খাব যাওঁ। আৰু গৰমৰ দিন ন গৰমৰ দিনত কি হয় তোমাৰ চাইকেল চলালে পূৰা ঘামি যোৱা যায়। চ' মানে কি কয় মানে সেই সেইবিলাক দিন মাহত পৰে আৰু ক'ব গ'লে। এতিয়া চাইকেল পুৰা একদম খাব যাওঁ খাব যাই কেনে তাৰপিছত আকৌ আহো আকৌ গা-পা ধুই কিনে তাৰপিছত কি কয় মুভি চাইছিলো টিভিত ঘৰত।
অ মুভি অ বহুত উম কাৰ্টুনো চাইছিলো আগতে সৰুতে দিনত বঢ়ি বঢ়ি কাৰ্টুন চাওঁ। উম তাকে। আৰু আগতে গৰমৰ বন্ধত যে এক্টিভিটিবোৰ বোৰ যে দিয়ে যে কিবা আ মানে তোমাক কিবা লগাব দিয়ে কাটি মেলি বা আ গছৰ পাত লগাব দিয়ে যোনবোৰে মানে ঔষধি গছৰ পাত লগাব দিয়ে কিবাকি কিবি ধেৰ দিছিলে তো বনাব দিয়ে। অ তাকেতো সেইবোৰ কৰি কেনে বহুত মোৰটো বহুত ভাল লাগিছিলে মানে একদম মানে কিবা কিবি কৰিব লাগে ন মই বহুত ভাল পাইছিলো আৰু সৰু
আমাৰ বহুত টান পাইছিলো আমাৰ কিব কিবি লিখিব দিয়ে, কিব কিবি লগাব দিয়ে কিবা কিবিৰ ওপৰত লিখিব দিয়ে। অ, সেইবিলাক ক'ব গ'লে মানে কি কয় গৰমৰ বন্ধৰ এই লাষ্ট দিনবিলাকত কৰিছিলো। এই লাষ্টৰ যে এইকিটা বিশ বিশ তাৰিখ, একৈশ তাৰিখ, ত্ৰিছ কি কয় বাইশ তাৰিখ সেনেকুৱা আহি পৰে। তাৰপিছত যাই কেনেটো নেক্সট মান্থৰ কি কয় মানে অহা মাহৰ কি কয় তোমাৰ এক দুই তাৰিখে মানে খোলে স্কুলখন।
ত' তেতিয়ালৈকে আৰু মানে দৌৰা-দৌৰি লাগি যায় আৰু এসপ্তাহ আগত।
হুম হুম হুম।
আগতে সৰুতে কি আছিলে কাৰচিপ বুক লিখিব দিছিলে।
অ আচ্ছা আচ্ছা।
কাৰশ্বিপ বুক কম্লিট কৰিব দিছিলে।
অ কাৰচিপ বুকত লিখিব দিয়ে অ আৰু অসমীয়াত হেণ্ড ৰাইটিং প্ৰেক্টিচ কৰিব দিয়ে বা হিন্দীৰ হেন্দৰাইটিং প্ৰেকটিছ কৰিব দিয়ে তোমাৰ আৰু হা
সেইটোৱে আমাক কৈছে ডেৰশটা কি কয় পাত লিখি আনিবা কিবা লিখি আনিবা।
সেনেকে তোমাৰ ডেৰশটা তোমাৰ হেৰি মেথছৰ মানে অংকৰ মানে তোমাৰ আমাক হেৰি কি কয় চামচ কৰিব দিয়ে। সেইবোৰ কৰিব দিছিলে অ এইবোৰ বহুত টান পাইছিলো কিন্তু কৰিবলৈ। আৰু মানে কি কয় বহুত কৰিব দি আৰু সদায় কৰিব ন দহটা দহটা মানে মই নকৰিছিলো হা আৰু লাষ্টত যেতিয়া দুদিন থাকে মানে চাৱাৰ ব্ৰেক আৰু খতম ম হ'ব আৰু তেতিয়া সেইকেইদিন মানে ঠিকছে কৰো আৰু মানে ভয় লাগে ন। এতিয়া যে গালি পাৰিব স্কুলত নকৰিলে কি হ'ব তেতিয়া ঠিকছে কৰো আৰু মানে একদম। তেনেকুৱা আৰু।
কৰিছিলোঁ। তেতিয়া ক'ব গ'লে মানে ক'ব গ'লে মানে ঘৰৰ মানুহ বিলাকেও জোৰ কৰিছিলে যে এতিয়া কৰিব লাগে বুলি। সদায় এখন লিষ্ট দি দিয়ে গৰমৰ বন্ধ পৰিলে আমাৰ আগতে, আমাৰ এখন লিষ্ট দি দিছিল ফাৰ্ষ্ট প্ৰথমতে থাকে ইংলিছ নেক্সট নেক্স ছাইস নেক্সট মেথছ গোটেইকেইটা মানে ছাবজেক্টবিলাকৰ গোটেইকেইটাৰ মানে এটা এটা এটা এটা এটা মানে প্ৰজেক্ট দিয়ে আৰু কাৰ চিফ লিখিব দিব গোটেই কাৰশ্বিপ বুক কিখন কমপ্লিট কৰিব দিয়ে খতম কৰিব দিয়ে। সেইখন বহুত অশান্তি তাৰপিছত ক'ব গ'লে তাৰপিছত তাৰপিছত ক'ৰবাত ক'ৰবাত কিবা লিখিব লাগে হিষ্ট্ৰী লিখিব লাগে কিবা লিখিব লাগে কাৰোবাৰ ওপৰত এখন মহাপুৰুষ এজনৰ ওপৰত লিখিব লাগে। অসমীয়াত ইমান ইমান লাইন ইমান ইমান শব্দ সেনেকৈ লিখিব দিয়ে তাৰপিছত মুখস্থ কৰিব দিয়ে। নিজৰ কি কয় কি কয় মন পচন্দ কি কয় সাহিত্যিকৰ ওপৰত লিখিব দিয়ে।
অ অ মন পচন্দ এইটোতো একদম আৰু যে কেতিবা যে কয় যে মানে এখন কিতাপ পঢ়িবা তুমি মানে এনেকা আৰু কাহানিৰ মানে কিতাপ এখন পঢ়িবা সেই কিতাপখনৰ পৰা কি বুজিলা বা তাৰে নীতি শিক্ষাতটো লিখিবা কিন্তু সেইবোৰ দি মানে আমাৰ ক্ৰিয়েটিভিটিটো বাঢ়িছিলে বাৰু দিয়াচোন মিছা নকওঁ। সেইবোৰ দি আমি বহুত বস্তু শিকিছিলো কিন্তু মানে তেতিয়া সেইখিনি সময়ত আৰু এইবোৰ কৰিবলে ইমান টান লাগিছিলে বেয়া পাইছিলোঁ আৰু অ তাকেতো এনেই কিন্তু মানে বহুত বস্তু শিকা যায় সেইবোৰ কৰিলে হয়তো তুমি মানে শিকিব পাৰা আৰু যে এইটো এইটো কৰিব লাগে লাগে সেইটো সেইটো কৰিব লাগে সেনেকে।
এই কিন্তু সেইটো হয় কিন্তু গৰম বন্ধৰ গধূলিবিলাক ভাল লাগিছিলে কি কয় মাঁ সতে থাকে দেউতাহঁতে থাকে তাৰপিছত চবে খেলি গধূলি আহোঁ আহি কেনে তাৰপিছত গৰমৰ বন্ধত ক'ব গ'লে পঢ়া শুনা ইমান হেৰি নাছিলে। তাৰপিছত কি কয় মানে জোৰটো নাছিলে তাৰপিছত কি কৰোঁ গধূলি হ'লে লগৰ কেইটাৰ লগত কি কৰোঁ লগৰ কেইটাক ঘৰত মাতি আনি কিনি কেৰম খেলিছিলোঁ আমাৰ বাৰিন্দাত তাৰপিছত কিবা কিবি বনাইছিলোঁ। এই সেনেকুৱা বহুত কিবা কিবি বনাইছিলোঁ কি কয় কেৰেম খেলিছিলোঁ তাৰপিছত আমি ঊনো খেলিছিলোঁ তেনেকৈ তাৰপিছত গধূলি গধূলি নটা আঠটা লৈকে খেলোঁ খেলি কিনে তাৰপিছত চবেই ঘৰত গুচি যায়। দিনত খেলোঁ ৰাতি খেলাটো এক্সাইটমেণ্টটো বেলেগেই আছিল মানে ফূৰ্তিটোৱে বেলেগ আছিল ৰাতি। দেখা নাই সেইটো যে ৰাত ই খেলিব পাইছোঁ অ গাঁৱতো ফুৰিব যাওঁ বাৰু গাঁৱতো ফুৰিব যাওঁ গাঁৱত ফুৰিব যায় কিনে তাৰপিছত সেনেকে গধূলি ওলাই মেলি যাওঁ তেনেকে আগতে কি হৈছিলে মানে ক'ব গ'লে আগতে বেছিভাগ মই গাঁৱত আগতে সৰুতে মানে ৰাতি কৰিয়ে গৈছিলোঁ কাৰণ দিনত মোৰ কিবা প্ৰেক্টিছ থাকে চ‌ প্ৰেক্টিছটো কৰি কিনে যাব লাগে ক্লাছটো মানে ক্ষতি কৰিব নোৱাৰোঁ তাৰপিছত কি হয় ৰাতিকে যোৱা যায় গধূলি সাতটা আঠতা মানত সেই সাতটা আঠটা মানত মানে একদম ঘামি জামি একদম যাই কিনে তাৰপিছত গাড়ী তেনেকে তাৰপিছত সেই মানে দিনবিলাক ভাল লাগে এনেকে খিৰিকীৰে এনেকে কি কয় ৰাস্তাবিলাক চাই চাই যোৱা
অ তাকেইতো এইবোৰ আৰু আৰু এনেও মানে গৰমৰ দিন বোৰতো এনেও এইবোৰ মানে ৰাতি ৰাতি বোৰ মানে বহুত ধুনীয়া থাকে মানে কি আৰু তাকেটো কুৱলি চুৱলি নাথাকে ন একদম মানে তোমাৰ ভাল লাগে আৰু আকাশত তৰা চৰা থাকে
থাকে ক'ব গ'লে চব মানুহবিলাক গাঁৱত সোমাই কিনে ভাল লাগে ঠাণ্ডা এটা বতাহ লাগে খেল কি কয় মোৰ আজিও মনত আছে স্কুলৰ লাষ্ট দিন আছিলে সেইদিনা চামাৰ মানে গৰমৰ বন্ধ দিব আৰু মই কি কয় তাৰপিছত মোৰ সিদিনা গধূলি খেলা আছে খেলাৰ পৰা মই কি কৈছোঁ খেলাৰ আগত প্ৰেক্টিছৰ আগত মানে মই কি কয় কাপোৰ চাপোৰ পেকিং কৰি ৰাখিছোঁ পাপাই মোক থ'ব গৈছে থব যায় মানে মই সিদিনা খেলাত ভাবি আছোঁ কেতিয়া খতম হ'ব কেতিয়া খতম হ'ব কেতিয়া খতম হ'ব সেইটো মানে এটা ফূৰ্তি আৰু তাৰপিছত খতম হোৱাৰ লগে লগে ঘৰত আহিছোঁ কাপোৰ চেঞ্জ কৰিছোঁ গা ধুইছোঁ বেগ লৈ কিনে মোক গাঁৱত থ'ব গৈছে
অ
সেইটো দিন আজিও মনত আছে মোৰ কিমান ভাল লাগিছিলে মানে ফূৰ্তি এটা কওঁ আৰু ক'ব গ'লে সৰুতে তেনেকুৱা ফূৰ্তি এটাৰ কাৰণে খেলা যায় বা যোৱা যাই তেনেকে যাই মেলি কিনে তাৰপিছত তাতে যাই পাওঁ যাই কিনে চব মানে কাজিন বিলাকক লগ পাওঁ দাদাই হওক ভাইটিয়েই হওক সেনেকা ভাগিনে হওক চবকে লগ পাওঁ লগ পাই মেলি কিনে ৰাতিটো কথাবিলাক পাতোঁ ৰাতি শুই তাৰপিছত কি হয় ৰা ৰাতিটো কেনেকে পোৱাই কেনেকে পোৱাই কাৰণ চাইকেল থাকে তাতে চাইকেল চলাব লাগে ৰাতিপুৱা হ'লেই ৰাতিপুৱা পাঁচটা বজাতে সাৰ পাওঁ কেতিয়া ৰাতিপুৱা হয় কেতিয়া ৰাতিপুৱা হয় তেনেকুৱা লাগি থাকে কেতিয়া শুম কেতিয়া শুম সেই মানে মানে সেই মানে ফূৰ্তিটোত মানে টোপনিয়েই আহিব টান
হুম উম
তেনেকুৱা হৈ যায়
আচ্ছা আচ্ছা উম তাকেতো এইবোৰ দিনবোৰ বহুত মানে বহুত বেলেগ আছিলে আৰু তেতিয়া মানে তোমাৰ মোবাইল চোবাইলৰ একো হেৰি নাছিল আজিকালিতো বা বাচ্ছাবোৰোতো গৰমৰ দিনতোটো হেৰিয়ে কৰি থাকে ন
আৰু মোবাইল চোবাইল নাথাকাটো ভাল আছিলে ক'ব গ'লে এতিয়া মানে ক'ব গ'লে যিহেতু আহিছেও কামতো দিছে নকৰা নহয় কিন্তু মানে ক'ব গ'লে বাচ্ছাবিলাকৰ আ' কি কয় যোনটো শিশুকাল সেইটো অলপমান মান নোপোৱা হৈ গৈছে। শিশুৰ মানে যোনটো আচল কালখিনি
হুম, হুম। আমি যোনখিনি পাই আহিছো বা আমাৰ আগৰ তাকেতো আমাৰ আগ গৰ মানুহখিনি আমাৰ আগৰ জেনেৰেশ্যনটো আমাতছেও বেছিকে পাইছে। এতিয়া মানে যিমান আহি আছে যিমান সময় গৈ আছে সিমানে, মানে এইবোৰ বেয়া মানে বেয়া নহয় মানে। কি আৰু সেইবোৰ বস্তু নাইকিয়া হৈ হৈ গৈ আছে লাহে লাহে, হেৰাব লৈছে সেইবোৰ বস্তু। তাকেতো।
আগতে কাৰণ কি কয় আগতে আমি হ'লেও মানে বাহিৰত খেলিবলৈ গৈছিলোঁ। কিন্তু এতিয়া চবে মানে অনলাইন খেলিব। এতিয়া চবে লগ লাগি কিনে অনলাইন খেলিব সেই টো। তাৰ মানে ক'ব গ'লে ক্ষতিও হয়, কাৰণ আমি যোনটো আমি যিমান হ'লেও ৰ'দত ক'লা পৰি হ'লেও আহিছিলোঁ, কিন্তু আমাৰ স্বাস্থ্যও ভাল থাকিছিলে। সেই খেলাৰ কাৰণে ৰ'দত খেলাৰ কাৰণে আমাৰ স্বাস্থ্যও ভাল থাকিছিলে। ক'লা পৰি আহিব পাৰোঁ কিন্তু স্বাস্থ্য
স্বাস্থ্য ভাল থাকিছিলে। সেইয়া আজিকালি সেইবোৰ নেদেখাই হৈছে মানুহবোৰ, ল'ৰা ছোৱালীবোৰ আজিকালি আজিকালি অনলাইন, কিন্তু সেইটোয়ে যে এ এটা গোট হৈ কেনে খেলা সেইবোৰ মানে সেইবোৰ যোনটো মানে তেতিয়া যোনটো অহ চবে লগ হোৱা। উম, একাগ্ৰতা আৰু তেতিয়া মানে এটা কথা তেতিয়া মানে কেনেকে মিলি জুলি থাকিব লাগে মানুহৰ লগত কেনেকে এডজাষ্টমেন্ট কৰিব লাগে শিকা যায়। কিন্তু আজিকালি এনে অনলাইন গে'মত ঘৰত বহি বহি অনলাইন গেমত অহ সেই বোৰ মানে সিমান মানে এক্সাইটমেন্ট নাই ন, আগৰ দিনত যেনেকুৱা আছিলে। হয়টো সেইটো বস্তু এতিয়া আজিকালি এইটো অনলাইন গে'মে সেইটো কেতিয়াও দিব নোৱাৰে।
সেইটোৱে।
সেইটোৱে আৰু তাকে। ত' মানুহে আজিকালি সেইকাৰণে মানে ল'ৰা ছোৱালীবোৰৰ মানে ক'ব পাৰা যে আহ আহ‌ উম বডি টো মানে বেমাৰ আজাৰ বেছি হৈ গৈছে। কাৰণ কি শৰীৰটো কাম উম নকৰে ন।
নকৰে। কাৰণ ঘৰত বহি বহি থাকি আৰু কব' গ'লে মা থাটো চলিলে কি হ'ব, মাথাটো মাথাটো ইমান চলাবা মাথাটো চলালে নহ'ব নহয় নিজৰ দেহাটোও চলাব লাগিব। দেহাটো চলালেহে পাৰিব ন সেইটোৱে।
এই দেহাতো নচলোৱাই হৈছে প্ৰায় খিনিয়ে দিয়াচোন।
সেইটোৱে আৰু কি কবা নো আৰু, তাকেই আৰু।
তাকে আৰু, দিয়া দিয়া ঠিক আছে দিয়া নেক্স টাইম কথা পাতিম আৰু।